হেল্ল', অ', শুনি পাইছা?
অ', পাইছো পাইছো তুমি পাইছা নে? উম কি কৰি আছা?
এ এনে আছো ৰ'বা, তুমি?
আছো আছো, ভাত পানী খালা?
নাই নাই খোৱা নাই।
অ', ব্যস্ততা নাই।
নাই নাই, কোৱা কোৱা।
অ', পিছে ঘৰত বজাৰ পাতি আছে নে নাই?
অ বজাৰ পাতি আছে এনে এই কালি কৰিবলে গৈছিলো
অ তুমি গৈছিলা
অ অ
অ আজিৰ বিষয়টো প্ৰায় কেনেকুৱাই আজিৰ বিষয়টো বজাৰ কৰাৰ অভিজ্ঞতাৰ ওপৰত
হয় নেকি, অ' ঠিকে আছে, একদম মানে এটা মানে দৈনন্দিন জীৱনৰ মানে বিষয় আৰু আমাৰ।
কোৱাচোন তুমি যে কালি বজাৰ কৰিব গ'লা, তোমাৰ কেনেকুৱা কি হ'ল কালি বজাৰত?
অ' মানে চোৱা তো বজাৰ কৰাটো প্ৰায় আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশই। আৰু আমাৰ ইয়াত মানে এখন ব বজাৰ বহে আৰু, এখন মানে দুখন বহে, এ এখন ৰবিবাৰে বহে আৰু এখন বুধবাৰে বহে। ত' কালি আ আমি কেইটা গৈছিলোঁ আৰু এনেকে বজাৰ কৰিবলৈ ওলাই যাও, বেছিভাগ মই নাযাওঁ বাৰু। কেতিয়াবা মোৰ কিবা লাগতিয়াল বস্তু থাকিলে বা কিবা আ ল'ব লগীয়া থাকিলে আৰু কেতিয়াবা এনে ঘৰত অশান্তি লাগিলে, মই-মই ওলাই যাওঁ আৰু কেতিয়াবা দেউতাৰ লগতে হওঁক বা মাৰ লগতে হওঁক। আৰু বজাৰখন বহুত ডাঙৰ যিহেতু আৰু মানে ভাল লাগে যাই কিনে বজাৰ কৰিবলৈ গৈ।
হয়-হয় যাব লাগে, কিয়নো বজাৰে আমাক দাম দৰ কৰিবলৈ শিকায়, ই এজন-এজন ব্যক্তি আমি ইজন-ইজন ব্যক্তিলৈ তাত আমি লগ পাওঁ, কথোপকথন নহয়। গতিকে বজাৰ কৰাটো ক'ৰবাত নহয় ক'ৰবাত নহয় প্ৰয়োজন।
হয়-হয় একদম মানে বজাৰ মানে কেৱল এখন মানে বস্তু কিনা বিচাৰে ঠাই নহয় মানে এখন সমাজ আৰু তাৰমানে অৰ্থনীতিৰ মানে এটা গুৰুত্বপূৰ্ণ অংশ, কাৰণ আমি জানোৱে এইয়া আমি আগতেও মানে পঢ়ি আহিছোঁ যে এ অৰ্থনৈতিক অ' কিতাপ বিলাকত আমি পঢ়োঁ যে বজাৰে মানে আমাক বহুতো বস্তু শিকাইছে, বিনিময় প্ৰথা শিকাইছে আৰু বহুত কিবা-কিবি প্ৰথা আমাক শিকাইছে।
হয়। আৰু তুমি-তুমি এতিয়া তুমি এনে বাৰ্গেনিং কৰি পাইছা নে বজাৰত?
হয়-হয়, পাইছোঁ-পাইছোঁ। বাৰ্গেনিং কৰি নাপাম নে মানে বজাৰত মূল ভাৱ কৰি মানে-মানে মানে বস্তু এটা লোৱাৰ মানে আমেজটোৱে বেলেগ আৰু।
অ' তুমি কি হয়, কিছুমান ব্যক্তিয়ে আকৌ বাৰ্গেনিং কৰিবলৈ টান পায় বা-বা তোমাৰ কেতিয়াবা এনেকুৱা হয় বাছত যদি আমি যদি গৈ থাকো বাছত আমি ব্যক্তিজনক ক'বলৈ টান পাওঁ যে যে দাদা আপুনি ম আপোনাক মই পঞ্চা টকা দিছিলো মোৰ পঁচি টকা হৈছে মোৰ বেলেঞ্চখিনি দিয়ক, আমি এনেকে কবলৈ টান পাও। আমি মুখখন বা-বা-বাছ মানে বাছৰ হেৰি হেণ্ডিমেন যনে কৈ যে অকনমান দেৰিকে দি আছো এতিয়া খুচুৰা নাই। আমি আমি তেনেকৈ ক'বলৈ টান পাও, তুমি তাৰ ক্ষেত্ৰত কি কবা, এনেকুৱা কিছুমান ব্যক্তি থাকে মই নিজেও তাৰ ভিতৰ এজন।
অ বহুতো থাকে এনেকুৱা মানে মা মানুহৰ লগত কথা বতৰা পাতিবলে বই টান পাই বা ক'বলৈ টান পাই, আহ কিন্তু নিজৰ যোনখিনি প্ৰাপ্য সেইখিনি হয়তো আমি নিজে গ্ৰহণ কৰাটো বা নিজে লোৱাটো মানে আমাৰ কোনো লাজৰ কথা নহয়। ত এ ভাবো যে সেইটো কৰিব নালাগে যিখিনি আমি প্ৰাপ্য আমাৰ যোনখিনি পাবলগীয়া আছিল সেইখিনি আমি লব লাগে আৰু।
তুমি বাৰু তেনেকুৱা ধৰণৰ নে তাৰ বিপৰীত?
নাই মই তাৰ সম্পূৰ্ণৰূপে বিপৰীত।
অ সেটোতো বহুত ধুনীয়া ধুনীয়া কথা।
অ আৰু আজিকালি বজাৰ বুলি ক'লে বহুতে অনলাইন বৱস্থাও আছে দিয়াচোন অনলাইনৰ বজাৰ আৰু সুবিধাও বহুত বেছি হৈ গৈছে।
হম, হম। বৰ্তমান আমি! হয় আৰু বৰ্তমান আমি দেখিবলৈ পওঁ, যেনেকৈ আমাৰ ব্লিংকেড, ফিপকাৰ্ট মেজ, ইনষ্টামাৰট, আমি এইবোৰ দেখিবলৈ পওঁ, এইবোৰ ফলত হয়ত আমি ক'ৰবাত ক'বাত এলেহুৱা হৈ পৰিছোঁ, আমাৰ যদি নিজৰ হাত ভৰিখন আছে, আমি অকনমান ওলাই যাব পাৰোঁ, হয় কেতিয়াবা বহুত ৰ'দ দিছে। বা কিবা দিছে, ৰ'দ দিয়াৰ পৰা আজি উলাই যাব মন নাই, অ, অৰ্ডাৰ কিন্তু আমি, আমি এনেকে ভাবিব নোৱাৰো। যে সেইজন মানুহ যে আহিব, সেইজন মানুহৰ কষ্ট হ'ব, কিন্তু এইটো হয়, সেইজন মানুহে ৰ'দে ৰ'দে আহিলে পইচা পাব। কিন্তু এইটো নহয় জানো, যে আমাৰো নিজৰ বাবে ভাল, আমাৰ ভৰি দুখন অলপ চলাচল হ'ল, আমাৰ দেহ অলপ অ', এক্সাৰচাইজৰ নিচিনা হ'ল, গতিকে মই ভাবো তাৰ বিপৰীতে আমি নিজেও চলাচল কৰা উচিত। চি, কিন্তু বৰ্তমান সেইটো অকণমান বেছি হৈ গৈছে, ৰাতি বাৰটা, এটালৈকে মানুহে অৰ্ডাৰে ষ্টপ নকৰে।
হয় বাৰু, অ', সেইটো মানে সময়ৰ যিহেতুকে ৰাহি হয়। আৰু মানে বস্তু বিলাকৰ হয়তো কম দামত কিছু পোৱা যায়। তাৰ ফলত মানুহে মানে সেই বস্তুতটো গ্ৰহণ ল'বলৈ চেষ্টা কৰে আৰু, আৰু বজাৰ কৰিবলৈ হয়টো ওলায় যাব লাগে, আমাৰ এটা শাৰীৰিক চলাল হয়, যাৰ ফলত আমাৰ শৰ হৈ থাকে, আৰু আমি আজিকালি হয়তো, বহু ক্ষেত্ৰত ওলাই নাযাওঁৱেই। ঘৰৰ ভিতৰতে বা এটা ৰুমৰ ভিতৰতে সোমাই থাকো, যদি আমি সেই বজাৰ কন কৰিবলৈও যদি আমি অকমান ওলাই যাওঁ, তেতিয়া হয়টো আমাৰ মানে এটা ভাল মানে ধৰি লোৱা, অনলাইন বজাৰৰ ক্ষেত্ৰত আহ, ভুলো হয় দিয়াচোন কিছুমান। ভুল সামগ্ৰীও অহা দেখা যায়, বা অনলাইনৰ মানে, প্ৰতাৰণাৰ সমস্যাও কেতিয়াবা দেখা যায়। মানে সেই মানে, মানে বিশ্বাসযোগ্য প্লেটফৰ্মৰ পৰাহে মানে, সামগ্ৰী কিনটো উচিত আৰু মানে।
হয়, তোমাৰ এনে, সেনে, এনেকুৱা কিবা হৈছে নে বা এটা কিবা প্লেটফৰ পৰা অৰডাৰ দিছা, অৰডাৰ তুুমি সেইটো আহিছে, কিন্তু ধৰা আলু অৰ্ডাৰ দিছিলা আলুটো ক'বাত ক'বাত অলপ পচা, আলু আহি বা কিবা এনেকুৱা বেয়া বেয়া হৈছে নে কেতিয়াবা?
নাই, মই আজিলৈকে এনেকুৱা ধৰণৰ মানে, অৰ্ডাৰ দি পোৱা নাই আৰু, শা শাক পাচলি হওঁক বা, ইনষ্টেন্ট বস্তু বিলাক অৰ্ডাৰ দি পোৱা নাই, লগালগ আহি পোৱা বস্তু বিলাক এতিয়া হয়তো কাপোৰ যিহেতু, ছোৱালী মানুহক কাপোৰ হওঁক, মেকাপৰ বস্তুক সেনেকুৱা অৰ্ডাৰ দিয়া যায়। তাৰ ক্ষেত্ৰত হৈছে বহু ক্ষেত্ৰতে হৈছে এবাৰ মই অ, কিবা এযোৰ শাৰী দিছিলো শাৰ জোত এটা ফ্ৰ পিচ পঠাই দি বা আৰু এ হৈ কি? বেগ এটা অৰ্ডাৰ দিছিলো বেগৰ যেগাত জোতা এযোৰ পঠাইছে, মানে কেতিয়াবা হয়তো গণ্ডগোল হৈ যায় আৰু তেনেকুৱা ধৰণৰ।
আচ্ছা, মোৰ বাৰু আজিলৈকে তেনেকুৱা হোৱা নাই আৰু মই এনেকুৱা ইনষ্টেণ্ট তুমি যিবোৰ কলা তুি প নাই মই কিন্তু দিছো কিন্তু মোৰ আজিলৈকে এনেুৱা বেয়া নাই কিন্তু কিন্তু কি হয় আমি এতিয়া তোমাৰ সৰু পিয়াজ, বিচাৰো বা সৰু-সৰু আলু, তেঁওলোকে-তেওঁলোকে মানে তিনটা-তিনটা পিয়াজ দি এককিলো-এককিলো কৰে কৈ দিব বিচাৰে ত সেনেকুৱা হলে অকনমান দিগদাৰ হয়।
হয়-হয় বাৰু মানে নিজৰ মন পছন্দৰ বস্তুটো বাছি ল'ব ন পৰাা নাযায় আৰু সেইটোয়ে আৰু।
অ, বাকী যি নহওক আমাৰ সময় ৰাহি হয়, আমি যেতিয়া মই বোলে আজি আল আলহী হঠাৎ আহিলে। তে আমি পতকে মোবাইলতে মাৰি দিব ঘৰলে দিব আহিব, গতিকে কৰবাত নহয়, কৰবাত বহুত খিনি, আমাক সহায় কৰি আছে গতিকে দৈনন্দিন জীৱনত এইটোও প্ৰয়োজন আৰু তাৰ ফলত, তাৰ ফলত বহুত। বহুত ল'ৰা ছোৱালী বা ষ্টুডেন্ট বিলাকে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে যাক নেকি যাৰ নেকি ঘৰত, অকনমান অসুবিধা-অসুবিধাৰ ফলত তেওঁলোকে সেইবোৰ অনলাইন প্লেটফৰ্মত সোমাই কিনে নিজক নিজৰ, হাত খৰচটো উলিয়াব পাৰিছে তই ভাবো এনেকুৱা এনেকুৱা বজাৰৰ উপপৰি এইবোৰ এইবোৰ অনলাইন প্লেটফৰ্ম হে। চাগে কৰ্মসংস্থাপন দিবলে সক্ষম হৈছে।
উম, হয় আৰু তথাপিও মানে যোনবিলাক স্থায়ী কৃষক বা ক্ষুদ্ৰ ব্যৱসায়িক কৰা সামগ্ৰী, কিনিলে মানে মে অলপ সিহঁতেও তেখেতসকলৰ মানে আৰ্থিকভাৱে মানে অলপ উপকৃত হয়। মানে ইয়াৰ ফলত স্থায়ী অৰ্থনীতি মানে আমাৰ স্থানীয় যোনবিলাক অৰ্থনীতি শক্তিশালী হয় বা স্বদেশী উৎপাদনৰো উৎসাহ লাভ কৰে কাৰণ যিহেতু এইবিলাক অনলাইন প্লেটফৰ্ম বিলাক হয়তো আমাৰ বিশেষকৈ বিদেশৰ লোক লগত জৰিত কিন্তু আমাৰ যোনবিলাক এতিয়া বজাৰত অহ যোনবিলাক অ ব্যৱসায় খাই মানে যোনবিলাক ব্যক্তি আমাৰ শাক পাচলি বা যিবিলাক লৈ আহে তেখেতে হয়তো। তেখেতসকলে নিজে মানে উৎপাদন কৰি লৈ আহে। আৰু বজাৰৰ গলে হয়তো খাদ্যৰ অপচয় কেনেকৈ কৰিব নালাগে সেইটোৰো মানে বুদ্ধিমতাৰে, মানে আমি বুজি পাও আৰু আৰু যিমান প্ৰয়োজন সিমানহে যে কিনিব লাগে। এতিয়া ধৰিলোৱা আমি যেতিয়া অনলাইনত বজাৰ কৰোঁ তেতিয়া হয়তো আমাৰ মানে কি হয় অ কেতিয়াবা নলগা বস্তু এটা মানে আমাৰ অফাৰত থাকিলে আমি লৈ লোৱা যায় কিন্তু যদি এতিয়া আমি অ শাৰীৰিকভাৱে যাওঁ বজাৰখনত যাওঁ যাই কিনে যদি বজাৰ কৰো তেতিয়া হয়তো সে মানে আমি অপ্ৰয়োজনীয় বস্তু খিনি কিনিবলৈ হয়টো অকমান শংকা কৰোঁ যে হয়টো ইমান দাম দি কিনে কিনিম ঘৰত বেয়া হৈ যাব তেনেকুৱা ধৰণৰ অধিক মানে কিনি নষ্ট কৰাটো মানে আৰ্থিক ক্ষতিৰ লগত মানে খাদ্যৰ মানে সম্পাদনৰো অপচয় আৰু শিশুসকলক মানে সৰুৰে পৰা মানে বজাৰ কৰা অভ্যাস আৰু টকাৰ মূল্য শিকোৱা উচিত কাৰণ বজাৰ এখনত গ'লে বস্তু এট তাৰ দাম আৰু কেনেকুৱা ধৰণৰ বস্তু বা বজাৰখনত গ'লে কোনে কেনেকুৱা ধৰণৰ বস্তু খাই বা কি - কি ধৰণৰ বস্তু ওলাই সেইটো মানে আমি হয়টো শিশু এজনক শিকাবলৈ পাৰোঁ পাৰোঁ আৰু এয়া যাৰ ফলত মানে সকলো মানে তেঁওলোকৰ মাজত মানে ত'বোধ বা সঞ্চয়ৰ অভাৱ বা অভ্যাস বিলাক ভাল-ভাল অভ্যাস বা সচেতনত
হয় আৰু তোমাৰ কি তোমাৰ এনে কেনেকুৱা হয় এনে যে দুৰ এতিয়া তোমাৰ চোৱা দুৰ্গা পূজা আহি আছে আজিৰ পৰা কেইমাহ পিছতে তোমাৰ আমাৰ দুৰ্গা পূজা আমাৰ অসমীয়া মানুহৰ বা প্ৰত্যেকজন মানুহৰে মনত এটা উৎফি - উৎফুল্লিত অভ্যাস গতি এতিয়া দুৰ্গা পূজাৰ কাপোৰ কিনাৰ সময় আহি পৰিলে। এতিয়া দূৰ্গা পুজাৰ কাপোৰ তুমি অনলাইন অৰ্ডাৰ দিবা নে তুমি মলত যাবা বা বজাৰত যাবা কেনেদৰে তুমি অৰ্ডাৰ দিবা?
উম, ক'বলৈ গ'লে মই বিশেষকৈ বজাৰত যাই কিনে কৰি আনো কাৰণ মই মানে এ ৰিক্স ল'বলৈ ভাল নাপাওঁ বস্তুবিলাক আৰু কেত কেতিয়াবা আহি কেতিয়াবা নাপায়ও সেনেকুৱা ধৰণৰ হৈ থাকেতো কিন্তু কেতিয়াবা- কেতি কেতিয়াবা দিয়া যায় আৰু কাৰণ যিহেতু অ, কেতিয়াবা যাবলৈ মন নাযায়। ত' চাও কিবা হয় আহ, সময়ৰ পাছত সময়ৰ কাম মানে সময়ত দেখা যাব আৰু তেতিয়া কি হয় মানে কোনটো কি সুবিধা হয়।
আটাইতকৈ ডাঙৰ বস্তু এতিয়া মোবাইল আজিকালি মোবাইলো মানে অনলাইনতে অৰ্ডাৰ দিয়ে আজিকালি মোবাইল শ্বপিং মলত মোবাইলৰ মোবাইলৰ শ্বপত নাযায় তাৰ ক্ষেত্ৰত তুমি কি কিবা মই ভাবো যে মোবাইল টো আমি মোবাইলৰ দোকানত গৈ চাই বেছি ভাল নেকি, তাৰ ইনষ্টন অৰ্ডাৰ দিয়াত কৈ
হয় বাৰু কাৰণ গম পোৱা নাযায় যে মোবাইল এটা কিনোতে বা লেপটপ যিকোনো ধৰণৰ এটা বস্তু কিনোতে সেই বস্তুটো ভালে আছে নে বেয়াই আছে আমি গম নাপাওঁ হয়তো কিছুমান প্লেটফৰ্মত সেই বস্তুতটো ৰিটাৰ্নো নলয়। অ মানে ৰিফাণ্ড কৰিব নোৱাৰি কিন্তু যদি আমি এতিয়া দোকান এখনত যাওঁ গেৰেণ্টি কাৰ্ড এখন লও আমি মোবাইলটো চলাই মেলি চাই আহিব পাৰো। যাৰ ফলত মানে আমাৰ এটা সুবিধা হয় যে হয় মোবাইলটো ভালে আছে। আমি তেতিয়া তেখেতসকলক দুখ দিব নোৱাৰো যে মোবাইল কিবা অ বস্তু ভুল আছিল বা সেনেকুৱা ধৰণৰ দিয়াচোন।
উম। গতিকে গতিকে মই ভাবো প্ৰত্যেকজন ব্যক্তিয়ে অকন অকন সজাগ হয় মানে দুটা বস্তু লিমিট কৰিব লাগে আজি যদি মানে এদিন যদি মই আজি মোবাইলত মোবাইলত কিছুমান বস্ত অৰ্ডাৰ দিছো তেতিয়াহ'লেই আজি বজাৰ যাম আৰু আমাৰ ওচৰতে বিভিন্ন ধৰণ বজাৰ আছে ধৰা বেলতলা বজাৰ বৈশিষ্ঠ বজাৰ শালকুছি বজাৰ এনেকুৱা কিছুমান ধৰণৰ বজাৰ আছে আমি সকলোবোৰ বজাৰ আমি এক্সপ্ল'ৰ কৰিব লাগে আমি সেই বজাৰবোৰ আমি যাব লাগে বিভিন্ন ধৰণৰ মানুহৰ লগত চিনাকি হ'ব লাগে তেতিয়া তেতিয়া হলে দাম দৰ আমি কিছুমান দাম আমি কমতো পাব পাৰো আমাৰ পইচা ৰাহি হ'ব
উম হয় হয় একদম মানে ঠিকে কৈছা মানে আজিকালি মানুহে আৰু মানে সেই বজাৰলৈ নগৈ মান বস্তু এইবিলাক অনলাইনতে মানে বেছি এ কিনিবলৈ কৰিছে মানে অনলাইনটো হৈছে টো অনলাইন বজাৰৰ বস্ত মানে বেছি জনপ্ৰিয় হৈ উঠিছে আৰু মানে ঘৰতে বহি আৰু মানে সেই আৰু আমি নিচিনা মবাইলতে বা কম্পিউাৰতে বহি সামগ্ৰী বিলাক লয় কিন্তু তাত - কৈ যদি আমি ওলাই যাওঁ তেতিয়া হয়তো আমাৰ সকলো ক্ষেত্ৰতে মানে সুবিধা আৰু মানে ভাল হয় আৰু।
হয় বাৰু আজি বহুখিনি অভি অভিজ্ঞতা লাভ তোমাৰ লগত তোমাৰ লগত কথা পাতি বজাৰৰ ওপৰত বহুখিনি ভাল লাগিল।
হয় হয় ভাল লাগিল তোমাৰ লগতো কথা পাতি দিয়া আজিলে এৰিছো
উম এৰিছো দিয়া বিদায়।